হেল্ল' এইবাৰ শুনিছা?
অহ', অহ' আৱাজটো শুনা পাইছা?
অহ', অহ'। এইবাৰ পাইছোঁ দিয়া।
অহ, কি কৰি আছে?
কি কৰি আছা? হম এনেই আছোঁ ৰবা। অহ, পিছে ভাত পানী চাহ কিবা খালা নে নাই?
এ খালোঁ ৰাতিপুৱা খালোঁ। আৰু খবৰ কি ভালে আছা? ঘৰত সকলোৱে।
তোমাৰ কি খবৰ। মাজতে। অহ। আৰু আজিকালি ইমান। ধোৱাত কিবা কিবি এনেকুৱা থাকে পাই থাকে ত' এনেকুৱা বেমাৰ হৈছে আৰু।
অহ। সেইটোৱে মই ভাবিছিলো আৰু। কি তোমাৰ লগত যদি। পানীৰ পানী প্ৰদূৰণৰ মানে বিষয়ে অলপ আলোচনা কৰোঁ বুলি।
অহ কোৱাচোন।
অ আজিকালি জানাই নহ পানী কিমান আজিকালি মানে। পালিউচন হৈছে কিমান মানে পালিউচন হৈ আছে। পানীত জানাই নহ সেইটোৰে মানে তুমি কি ভাবা মানে পানী, পানী পালিউচনৰ কাৰণে।
উম পানীৰ পলুচনটো মানে কি কম অলপমান মানুহ বিলাকে কমাই দিলে ভাল হয় কাৰণ। সেই পানীটো আমি খাওঁ হয় নে নহয় আৰু। আমি বুলি নহয় জীৱ জন্তু প্ৰাণী যিকোনো। প্ৰাণীয়ে খায় সেই পানী বিলাক খালে আৰু আমাৰ বেমাৰ হয় অনিষ্ট হয়। যিহেতু শৰীৰৰ এনেকুৱা বেমাৰ বিভিন্ন ধৰণৰ বেমাৰ হয় আজিকালি পানী। কাৰণে বহুত বেমাৰ আমাৰ হয় শৰীৰত টো তাৰ কাৰণে সেইটো মানে অলপ বন্ধ কৰিব লাগে মই ভা ভাবোঁ যে মানুহ বিলাকে যেনেকুৱা জাবৰ-জোথৰ প্লাষ্টিক হওঁক কিবা হওঁক। চব নদীতে পেলাই টো' সেইটো বস্তুটো মানে কৰিব নালাগে।
সেইটোৱে সেইটোৱে মইও ভাবোঁ মানুহে যে ইমান জাবৰ-জোথৰ পেলায়। একদম মানে যিমান। উম প্লাষ্টিক আছে যিমান যি আছে ঘৰৰ যিমান জাৱৰ-জোথৰ আছে চব নদীত যাই পেল নহ'লে সেই পানী পুখুৰীত পেলাব নালাগ সেই পেলোৱাৰ ফলতেটো ইমান মানুহৰ বেমাৰ আজাৰ হৈ আছে। ইমান বেমাৰ আজাৰ হয়। ডাষ্টবিনৰ সেই ডাষ্টবিনৰ যে কাচৰা খোপা থাকে সেই খোপাও পেলাই ইহঁত
সেইবিলাকো পেলাই তাকেইতো সেইবিলাক এনেকুৱা। পেলাই পেলাই মানে কি কবা নোহোৱাই হৈছে আৰু। এই পানী বিলাক চাবাচোন এতিয়া লাহে লাহে নালা হ'ব ধৰিছে যোনটো ভাল। চাফা পানী বিলাক।
সেইটোৱে আৰু কিমান যে বেমাৰ আজাৰ।
অ এই সেইবিলাক কৰি কেনেটো পানী বিলাক প্ৰদূষিত। হয় বিভিন্ন জন্তুৱে সেই পানীবিলাক খাই সিহঁতৰো বেমাৰ হয় কিছুমান জীৱ-জন্তু। এবাৰ বেমাৰ হ'লেতো সিহঁতক বাচাবও নোৱাৰি লগালগ মৰিয়ে যায়। আনকি পানীত মানে। বেয়া চব পেলায় হয় আনকি আজিকালিটো অ কি কয় এনেকুৱা। হেৰি যি-যিমান জীৱ-জন্তু হওঁক। কিবা কিবি মৰিলেও ডাইৰেক্ট পানীত পেলাই দিয়ে ত সেনেকুৱাটো পানী প্ৰদূ ষণ হয় নহ যেনেকুৱা জীৱ জন্ পেলাই আৰু আনকি যিমান যি লেতেৰা বস্তু আছে বিশেষকে প্লাষ্টিকটো যিটো। গলি নাযায় সেই বস্তুটো পেলাই সেইটোতো এনেকুৱা ওপঙি থাকে সেইটোৰ ফলতো পানী। প্ৰদূষিত হৈ যায়।
সেইটোৱে আৰু এই পানীৰ কাৰণে মানুহে পানী খাই ভাবা। পানী খিনি গোটেই খিনি পানী খাই মানুহে খোৱাৰ ফলত কিছুমানৰ জণ্ডিচ। হৈ আছে।
অ সেইটোৱেতো মোৰে হৈ আছিলে জণ্ডিছ এতিয়াহে মই অলপ। ভাল পালো, তাৰমানে আমাৰ ইয়াতে কুঁৱাৰ পানীতটো। আমি কুঁৱাৰ পানী খাওঁ ন, ত, কুঁৱাৰ পানীতো আমিতো বাৰু চাফাক কে ৰাখো, তথাপিও মানে কিবা চাগে জন্তু চাগে কিবা মৰি আছিলে চাগে, পানীত কুৱাৰ পানীত ত' গম পোৱা নাছিলো। ত, সেনেকুৱা যেতিয়া গম পালো, তেতিয়া হোৱা নাই, কেইদিনমান গম পোৱা নাছিলো। জন ক চোন এনেকুৱাই। ত, জণ্ডিছ হৈ কেনে এতিয়াহে ভাল পালো মই।
উম, সেইটয়ে আৰু মানে এই যে আমাৰ যে পানী খিনি যে, সেই হয় প্ৰদূ্ষন হয়। সেই সোপাতো আকৌ খেতি বাতিতো সিহঁতে দিয়ে। ফলত চাগে শস, শস্য ৰ শেষ হয়। সেই, সেই, শস্য আকৌ আমি খাওঁ। সেইটোৰ ফলততো আমাৰ কিমান বেমাৰ হয় সটো বিষ হৈ যায় ন, অৱস্থ বিষ হৈ পৰে।
কাৰণ কি চব বস্তুতে হৰি শুদ্ধ পানী দিয়াতটো বেছি ভাল বিশুদ্ধ পানী হয় নে, নহয়, এনেকুৱা লেতেৰা পানী যিটো মানে প্ৰদূষিত থকা পানীত দিলে অনিষ্ট কৰিবই দিয়াচোন আৰু যেতিয়া পোক, পতংগ পৰুৱা যিবিলাক লেতেৰা পোক, পৰুৱা সেইবিলাক বিলাক হ'ব খোজে ন, লেতেৰা পোকাবলাক
সেইটয়ে।
হ'ব, নালাগে।
সেইটোৱে আৰু মানে কিমান সেই কিছুমানেতো পেচাব, চেচাব তাতে কৰে পানীতে। সেই কৰিই লোৱা বাথৰুমৰ পানীৰ সেইখিনি নদীৰ সেইটো পাইপ দি দিয়ে। সেই তাৰ পেচাব, চেচাব কৰে, পাইখানা, চাইখানা কৰে।
সেই পানী বিলাক নদীৰ পানীত পেলাই দিয়ে, আহ। পেলাই দিয়ে আৰু সেই পানীয়ে খাই মানে এনেকুৱা হৈছে পেল যেনেকুৱা যিটো, যিটো লেতেৰা কৰি আছে, সেইটোয়ে খাই আছে, সেনেকুৱা হৈছে।
সেইটোয়ে ময়ো তো, সেইটোয়ে ভাবিছো যদি মানুহে প্লাষ্টিক পেলোৱা বন্ধ। কৰে খোপা অৱস্থাৰ পৰা বন্ধ কৰে। আমাৰ পানী খিনি কিমান চাফা থাকে।
অ'। আৰু অসমৰ অ, কি বুলি কয়, এইটো যে ভৰলো নদীত অৱস্থাতো দেখিছা নে, সটোতো নদী আছিল আগতে, এতিয়া সেই নদীৰ পৰা কেনেকুৱা কলা লেতেৰা নালা হৈ গৈছে, সেইটো জোগাতো।
আকৌ নালাৰ পানী নালা যে চাফা কৰে।
উম, নদীত পেলাই যাই, যাই সেইটো নদীত পৰি সাগৰত পৰিব। সেই সেনেকুৱা অ, চব ক'ব গ'লে যিমান আছে, আমাৰ ইয়াতে সাগৰ হওক নদী হওক যিমান সেইবিলাক চব মানে প্ৰদূষিত হয়, কেনে, মানে পান সেইটো মানে বহুত বেয়া কৰি পেলাইছে।
আকৌ কাই পানীত আকৌ কিছুমানে তোমাৰ গাঁৱত তে, মই দেখা পাইছো ইমান মানুহে কি কৰে নদীতে কাপোৰ, কানি ধুৱে আকৌ তাতে সেই কৰে, সেই পানী আকৌ খাই আকৌ। কাপোৰ, কানি ধুব চব বস্তু মানে সেনেকাই, সেইটো। ফলতে হৈ আছে আৰু জাবৰ, জোথৰো তাতেই পেলাই। ত, গাঁত খান্দি কেনে জাবৰ খিনি পু, থ, অ'। এটা গাঁত খানদি যাবৰ, জৰ খিনি ফুটি থৈ দিলেতটো হৈ যায় ন, নহলে আৰু বেলেগ জাগাত সেই কৰি দিলে হয়। পানী কিনি কিয় বা প্ৰদূষণ কৰিব লাগে মানুহে।
সেইটোয়ো প্ৰদূষণ হয় আৰু ইয়াতেতটো সেই বস্তুতটো সিদ্ধান্ত ল'লে ভাল হয়, কাৰণ কি বাহিৰ ব সনেকুৱা সিান্ত ল কাৰণ সহতৰ পানী বিলাক আনকি না পৰ স বহুত চাফ চিকুণ হয় আমাৰ ইয়াতো যদি সেইটো কৰে প্ৰচোত তেতিয়াাহ'লে ভাল হয় মানুহ বিলাকে যদি নদী যেনেকুৱা কাপোৰ ধোৱাৰ কথাাতটো তুমি যেনে এনেকুৱা কলা সিহঁতে ব টিঙেদি লয় কেনে পানী এনেকুৱা য্বত মানে এক্সট্ৰাকে এনেকুৱা ধুলেওতো হয় কিন্তু নাই চ বুলি ধুব কাপোৰ ধুব গোটেই জবৰাই দিব আৰু আনকি আজিকালি কোম্পানী আছে সেই কোম্পানী কল কাৰখানাৰ যিটো লেতেৰা নালাগা এইিলাক পান বিলাকো ডাইৰেক্ট যাই সাগৰত পেলাই দিয়ে বা নদীত পেলাই দিয়ে
সেইটোৱে ধোৱা চোৱা শিশোপা সেইটো সেইটোৰ ফলতোতো পানী প্ৰদূৰ্ষণ হৈছে
বাৰু বায়ু প্ৰদূষণ হৈয়ে আছে লগতে পানীটো পেলাই কেনে বস্তুবলাক সেইটো পানীটো প্ৰদূষিত আছে
উমম আৰু জাহাজ যে চলাই জাহাজ চলোৱাৰ ফলতোতো সেই কিবা যদি আকৌ যাহাজ হয় খনিজ তেলতটো যে আছে সেইটো আকৌ পানীত শৰীৰ আৰু কিমান শেষ হয় প্ৰব্লেম হয় ভাবাচোন
অ', কাৰ তাৰ পৰা কিবা এটা ক'লা কিবা এনেকুৱা পৰি থাকে ন পানীৰ পৰা সেনেকুৱা পানী পৰি আনে তাৰাছত সেনেকুৱাইতো বস্তুতো চ অ', তেল টাইপৰ কিবা কলা আহ কৰি থাকে যিটো মানে উ নদ থাকে ত সিহঁতৰ কাৰণে সেইটো পানী প্ৰদূষিত হৈ গ সিহঁতৰ থাকিব সিহতৰ কাৰণে বেয়া হৈছে তই বহুত মাছ এ